হেল্ল'? অহ কি কৰিছা?
অহম, মই মানে উ জাষ্ট উঠিলো এতিয়া।
ইমান দেৰিকে উঠা নেকি?
নাই উঠিলো, উঠি - যুঠি মই গা- চা ধুই আহিলো।
হে! অ গা ধুই আহিলা।
উম, ব্যায়াম কৰিলো অলপ।
ব্যায়ামো কৰা নেকি তুমি?
অাম কৰো
কি কি ব্যায়াম কৰা?
কি কি কৰাব নাই বহুত যিকিনো আছে - আছে তোমাৰ।
হা!
আ বহুত ব্যায়াম আছে। নৰ্মেল ব্যায়ামটো কৰো আৰু সেইখিনি ৰেগুলাৰ কৰা সেইখিনি সদায় কৰা যায়।
অ অ অ।
এইটো।
হয় আৰু কি কি কৰা? দৌৰিব যোৱা মই দৌৰিব যাওঁ আজিকালি।
অহ ভাল কথা যাব লাগে।
অ সদায় একঘণ্টা - একঘণ্টা দৌৰো ৰাতিপুৱা - ৰাতিপুৱা।
হ
দৌৰো, দৌৰি উঠি কেনে ভাল লাগে আৰু এনেকে দৌৰো অলপমান তোমাৰ স্বাস্থ্যটো ভাল লাগে। আৰু যিমানখিনি তোমাৰ মানে অলপ ক্ষীনাব লাগে আৰু ক্ষীনোৱাৰ কাৰণে তোমাৰ দৌৰাটো ভাল ধৰা
অ অ আৰু আৰু এটা কাম কৰিব লা গে জিমত গ'লে তুমি কাৰ্দ্য কৰিব লাগে, কাৰ্দ্য কৰিলে ভাল।
নাই, মই জিম নাযাওঁ এনেই তোমাৰ ৰাতিপুৱা হলে অলপ দৌৰিব যাওঁ আৰু। জিম নাযাও। ভাল লাগে আৰু দৌৰি কেনে বাকি মানেকো এনেকুৱা নহয় আৰু অলপ চলপে যাওঁ দৌৰো ইমান বিশেষ সেনেকে নদৌৰো অলপ দৰো তাৰ পিছত দৌৰি দৌৰি আহি কেনে ঘৰত আহি অলপ জিৰণি লওঁ তাৰপিছত কল চল খাওঁ কল চল খাই তোমাৰ পঢ়িব বহো আৰু সেনেকে কাম বোৰ কৰি আছো আৰু তুমি দৈনন্দিন ৰাতিপুৱাৰ এইটো নিয়ম আৰু মোৰ
অ মইও মানে এইটো নিয়মটো মই কৰি আছো মই যে তোমাক কেতিয়াবা মানুহবাক কৈ থাকোঁ হ'লেও এনেকুৱা এনেকুৱা কৰিব লাগে
উম
সোন কালে উঠিব লাগে উঠি কিনে নিৰজক একঘন্টা টাইম দি কিনে তোমাৰ ব্যায়াম চ্যায়াম কৰা নিজকে অলপ সুস্থ ৰাখা
অ
সুস্থ থাকিলে কাম কৰিব পাৰিবা ন
উম উম নহ'লে তুমি কেনেকে কাম কৰিবা যদি সুস্থই নাথাকা
উম ভালকে খাব লাগিল ফুৰিব লাগিল কবাত উম ঘূৰা ফুৰা কৰিব লাগিল কি ধুনীয়া ধুনীয়া আজিকালি আমাৰ অসমত ঠাই ওলাইছে সেইবিলাক যদি চাব নাপাওঁ আমি কিহৰ কাৰণে জীয়াই মানে জীয়াই আছো
হয় হয় আৰু সুস্থ থাকিলে তুমি ফুৰিব পাৰিবা নহলে কেনেকা ফুৰিবা
অ অ তুমি এটা ধৰা তুমি আতা ধৰা পাহাৰত উঠিব লাগিল চিৰি বগাব লাগিল তেতিয়া কি কৰিবা মানে এনেকুৱা হ'ব ভাগত লাগিব হে মই নোৱাৰিমে তুমি যোৱা কেনকা লাগিব এনেকে হলে
হয় দিয়া
লগততোৰ মানে যাব ইচ্ছা নোহোৱা হৈ যাব এই মোৰ লগত তোৰ যাৱ নহল যাব নোৱাৰিলো বেয়া লাগে ন এনুকা আমাৰ অসমখন ইমান ভাল লগা ঠাই
অ আমাৰ অসমখনতে কিমান চাবলগীয়া জাগা আছে দিয়াচোন এপাকক এপাককে যাব পাৰি আৰু ন
হয় হয় কিন্তু আমাৰ অসমখন আগতে কামৰূপ নাম নাছিল আৰু কেতে
অ তোমাৰ আগতে প্ৰাগজ্যোতিষপুৰ আছিলে
প্ৰাগজ্যোতিষপুৰ আছিল
এটোৱে
এইটো এইটো নাম এই ৰজা এজনে আপোনাৰ নাম নামটো সলাই দিছিল
অ ৰজা এজনে নামটো দিছে গম পাও মই বাৰু কথা
অ
আৰু আমি কি কয় এইটো কি নাম আছিলে হৈ পাপা কব লৈইছিলো মই তোমাক
হয়
ফুৰিব যাবা নে নাই আৰু কবাত আজি আজি ডিউটি আছে নে নাই
অ আছে আছে
হা।
আছে।
আছে।
ক'ত যোৱা ফুৰিব? কোৱা ক'ত ফুৰিবা যাবা? ডিউটি আছে, ডিউটিটো সদায়। ডিউটি সদায় থাকিব।
ভালেই লাগিব, যাবা নে নাই?
যাম যাম।
ডিউটিলে নোযোৱা পইচা পাব নে?
এতিয়া এতিয়া মই ট্ৰেইনিঙতে আছো বৰ্তমান। ত আমি শিকিব লাগিব ন।
তোমাৰ এতিয়া ট্ৰেইনিংত নেকি তুমি?
সেনেকে ধৰিব পাৰি আৰু।
অঁ অঁ গম পাইছো। ঠিকেই আছে, ভাল কথা।
অ। এতিয়া তুমি ক'ত ফুৰিব যাবা এইটো কোৱা?
মই মই ন বৰ্তমান চাওঁ কি কৰো, কি নকৰো। ঠিক নাই ৰ'বা।
অঁ অঁ।
উম।
মই ভাবিছো আজি মানে আমাৰ গছত এ কঁঠাল লাগি আছে। কঁঠালটো- পাৰি আনো, পাৰি আনি কিনে পকিব হৈছে, সেইটো খাম।
তোমালোকৰ গছত কঁঠাল আছে নেকি আজি?
কঁঠাল আছে, বহুত কঁঠাল আছে।
হয়।
হয়, এই- মানে মই বেলেগক ওচৰে পাজৰে মানুহ বিলাককো দি দিওঁ। আৰু বি- কিব কেতিয়াবা দি দিওঁ। কিন্তু কঁঠাল আগতে খুব পাইছিলো এতিয়া অলপ কমো হোৱা হৈছো।
কমকে খোৱা নেকি, আগতে বহুত খাইছিলা।
হয় হয়, আগতে এটা এটা মানে এটা কঁঠাল অকলে খাইছিলোঁ।
হয় অঁ, হয় বাৰু।
কঁঠাল খাই ভাল পোৱানে নোপোৱা? এ সৰু কঁঠালটো-
অঁ অকলে খাব পাৰা তুমি, মইতো ভাবিবও নোৱাৰো অকলে। খোৱাৰ কথা।
সৰু কঁঠাল পাৰি, বেছি ডাঙৰটো নোৱাৰি।
সৰু কঁঠাল হ'লেও তোমাৰ এ ত্ৰিশ মানটো থাকিবই। ত্ৰিশ কোহ তুমি অকলে খাই দিয়া। ইমান ভাল পোৱা কঁঠাল খাই, গমে পোৱা নাছিলো ইমান ভাল পোৱা বুলি।
বহুত ভাল পাইছিলো‌, এতিয়া মই বাদ দিলো। মানে এতিয়া মানে কেনেকুৱা তোমাৰ নিজে ফালিব লাগে। তাৰপিছত আঠা আঠা বহুত লাগে ন হাতখনত মানে- তাৰে সলনি মই এটা টেকনিক কৰোঁ, টেকনিক কৰোঁ। কঁঠালতো কেনেকে ফালিব লাগে জানা নে নাই? ধৰা তোমাৰ উম তুমি মিঠাতেল ঘঁহি ল'লা হাতত মিঠাতেল দুক দুয়োখন হাতত ঘঁহি ললা, ঘঁহি লৈ কিনে এটা পলিথিন-পলিথিন ঠোঙা টা হাতত বান্ধি লোৱা। তাৰ পিছত তোমাৰ চাকু কটৰি এখনে দি তুমি মাজেদি ফালি দিয়া। তাতে জুম তাতে জুমবৰ এ হেৰি পদ থাকিব ন, ঠাৰি পদ? এই ঠাৰি পদ ধুনীয়াকৈ উঠাই-উঠাই দিয়া তেতিয়া এক পিচ, এক পিচ কৰি ধুনীয়া কৰি কঁঠালটো ওলাই আহি থাকি। তেতিয়া তোমাৰ হাতত আহ যোনটো আঠ হেৰিটো থাকিল ন আঠাটো সেইটো আঠা হাততো নালাগিল আৰু কঁঠালটো ভাল হিচাপত ওলাইছে ধুনীয়া। তেতিয়া খাবা ভাল দেখি, উম! বেছি লেতেৰাকে ওলালে বেয়া দে ভাল নেদেখি ন।
অঁ! বেছি লেতেৰা হ'লে ভাল নাই দেখি তাকে।
উম! খাব নোৱাৰি। সেইকাৰণে মই মই-মই এইটো টেকনিকত ওলাই লওঁ। ‌ এতিয়া ভাল ওচৰে বেলেগে খাবও পাৰে।
অঁ-অঁ-অঁ-অঁ-অঁ, হয় বাৰু।
তুমি কেনেকে তুমি কেনেকুৱা পালা কাটা
অঁ! মই তোমাৰ মিঠাতেল অলপ লগাই লওঁ।
আৰু
মিঠাইত মিঠাতেল লগাব পাৰি, মিঠাতেল লগোৱাৰ পিছত তোমাৰ সেইখিনি এনেকে কৰো আৰু।
মানে মোৰ নিচিনা, মোৰ নিচিনা কৰ আৰু নেকি
অঁ-অঁ! তোমাৰ নিচিনাই কৰোঁ আৰু।
অঁ
পৰা
ভাল খাব লাগে। তাৰমানে গৰমৰ দিনত, গৰমৰ দিনত
মানে তোমাৰ চিজনৰ ফল, চিজনত খাব লাগে হয়নে?
খাব লাগে, কোনো সেইটো তোমাৰ হেৰি বেয়া নহয়।
উম! বেয়া নহয়। ‌
অঁ! এইটো গৰমতে ওলাইছে, গৰমতে খাব লাগিব ন।
সেইটোৱেই
ঠাণ্ডাৰ দিনত ওলালেতো ঠাণ্ডা দিনত খাব পাৰিলোঁ হয়। ওলাইছে এইটো টাইমত।
অঁ! অঁ! মানে চিজনৰ বস্তু কিবা এটা মানে আমাৰ কাৰণত ওলাই দিয়া চোন কৰিব লাগে, খাব লাগে, সুন্দৰকৈ ন।
দৰত নাখালে কি পিছত খাব পালে
অঁ! বতৰৰ ফল বতৰতে খাব লাগে। যিমান যি হ'লেও।
এটা-এটা কথা আছে নহয়, এটা কথা আছে টাইমৰ হৰ টাইমত মাৰিব লাগে।
অ অ তাকে,
তেতিয়া পিছত কেলে ৰৈ থাকিলে। এই তুমি ভাবিবা এই মাৰোঁনে নামাৰোঁ মাৰোঁনে নামাৰোঁ তেনেকুৱা হৈ যাব। সেইকাৰণে তুমি টাইমৰ হৰ টাইমত মাৰিবা।
হয় হয় মই সেইটোৱে চেষ্টা কৰো টাইমৰ সময়ত টাইমৰ, যিটো সময়ৰ ফল যিটো সময়ত আহে সেইটো সময়তে খাওঁ আৰু যিমান। বাৰু সেইটোৱে চেষ্টা কৰ।
কেতিয়াও মানে হেৰি নকৰিবা।
উম উম,
বহুত বেয়া।
হেতোৱে,
উম
ময়ো আৱয়তক,
অ, পিছত নহ'লে প্ৰস্তাব লগা হৈ যায়। আমাক আমাক এইটো কথাই বুজাইছে মানে গছ গছনিৰ পৰিৱেশটোৱে আমাক। উম এইটো কথাই বুজাইছে। ধৰা আমাৰ টাইমৰ বস্তু টাইমত ওলাইছে। টাইমত খাব লাগে সেইটো হিচাপত মানুহ বিলাকো এইটো ভাবিব লাগে। মানে, ভালকে ভাবিব গলে সেইটো আমাক এইবিলাকে শিক্ষা এটা দি আছে ন পৰিৱেশ।
অ তুমি তৰমুজ খাই ভাল পোৱা নে বেয়া পোৱা।
তৰমুজ খাইতো আৰু ভাল লাগে।
অ ভাল লাগে ন তৰমুজ খাইয়ো।
উম, তৰমুজটো তোমাৰ চৰপত, চৰপত, চৰপত বনাই খাই পাইছে নে নাই।
নাই পোৱা ৰবা।
এটা ধুনীয়া চৰপাত বনাব পাৰি তাত,
হয় নেকি তৰমূজৰে।
তৰমুজৰ, তৰমুজটো তুমি আনিলা ধুনীয়াকে কাটিলা।
অঁ অঁ অঁ,
কাটি কিনে তুমি এ ধুনীয়া কৰি যিখিনি বাকলিটো আছে মাজত ৰঙা খিনি আছে ন সেই, খিনি তুমি চাকু দি পিচ পিচ কৰিদিয়া সৰু সৰু কৰি,
হয়।
তাৰ পিছত তুমি কুতি কিনে তুমি জগতটো দি দিলা জগৰ পৰা তুমি বৰফ কেইটুকুৰ মান দি দিলা।
অ অ অ সেনেকে খালেই হয় ন।
অ সেনেকে খাই দিবা তাৰপিছত তুমি গুটি দিবা ধুনীয়াকে। তোমাৰ যোনটো চৰ্বতটো ন একো নাই একো নাই একো নাই একো নাই, তাতে অলপ তুমি অলপমান নিমখ কলা নিমখ দিব লাগিব কলা নিমখ,
কলানিমখ দিম নেকি।
হয় ক'লা নিমখটো দিলে বেছি মানে ভাল লাগে। কলা নিমখটো দি দিবা তাত, তোমাৰ চৰবত মানে বহুত ভাল আৰু এইটো মানে গৰমৰ দিনটোৰ কাৰণে বহুত ভাল।
অঁ অঁ।
উম, এইটো বাহিৰত তুমি বি কিব গ'লে তুমি গ্লাছ ফিছ পঞ্চাশ টকা পৰিব।
উমম, এইটো ত' অসমতে হৈ যায় ন?
অঁহহ, পঞ্চাশ টকাত আমি এ মে এ তোমাৰ তৰমুজটো আহি যাব।
দুটা‌ তৰমুজ পাই যাম।
দুটা পাই যাবা, দুটা পোৱা লগে ল গে তুমি, তুমি গিলাচ কেইগিলাচ মান খাব পাৰিবা মানে পাবাই তুমি, মেক্সিমাম দহ গিলাচ হৈ যাব।
উম দহ গিলাছ ভাবা তুমি আৰু আমি ইমান দামত এক গিলাচ পাম, এয়াতে তুমি দছ গিলাচ পাবা বঢ়িয়াকে
ত' অ দহ গিলাছ নহলো তোমাৰ মই মেক্সিমান ধৰিছো আৰু দহ গিলাছ আহিব। দছ গিলাছ অহা লগে লগে তোমাৰ, পঞ্চাশ টকাকে দহ গিলাচত পাঁচশ টকা আহি গ'ল।
উম উম উম তাকে।
উম, তোমাৰ